উ হেল্লো'।
কোৱা।
কি কৰিছা?
তোমাৰ আছো দিয়া ঘৰতে এনেই।
অ খবৰ খাতি ভাল নহয়?
ভালেই দিয়া তোমাৰ?
অ আছো আছো মোৰ ভালেই এ দিয়া। তাৰ পিছত পঢ়া শুনা কেনে চলিছে?
পঢ়া শুনা প্ৰিপাৰচন চলি আছে এতিয়া কৰি আছো।
হয় হয়। কি পঢ়ি আছা তুমি?
কি পঢ়ি আছা মানে মই ডিগ্ৰী কমকৈ কৰিলো। কৰিলৈ এইবাৰ এনটেঞস। ডি এল এডৰ এনট্ৰেন্ঞ্চ দিম যে তাৰে প্ৰিপাৰচন কৰি আছো পঢ়ি আছো। সেইবুলিকে আৰু আছাম পুলিচত দৌৰি আছো বাৰু দেই।
অ অ ভালে কৰিছা সেইফালে পঢ়াৰ লগতে এইবিলাকো কৰিব লাগে হয়।
উম কৰিব লাগে।
হয় হয় হয়।
তুমি কি কৰি আছা?
মোৰ বি এ কমপ্লিট হোৱা নাই বাৰু।
উম।
হব আৰু মই পঢ়ি আছো ময়ো।
পঢ়ি আছা অ'।
তাকে অ খালো খালো। তুমি খালা?
মই খালোঁ দিয়া।
অ বাকী এনেই কৰ'বাত ঘূৰা ঘূৰিব কৰিব কতো যোৱা নাই।
ফুৰিব যোৱা নাই তেনেকে মানে কি হ'ল এতিয়া। এণ্ট্ৰেন্স তোমাৰ জুলাই মাহৰ বাৰ তাৰিখে আহিলে। কেইদিন আছে আৰু হয় নে ভাবিছো এণ্ট্ৰেন্স দি লও। দি লৈ তাৰ পিছত যাম আৰু।
অ তাকে ক'ত যাম বুলি ভাবিছা এনে।
কত যাম মানে ভাবিছো মানে তেনেকে ভবা নাই। প্লেচ টো মানে হেৰিক ঠিক কৰা নাই।
হয় হয়। হয় হয় পৰীক্ষাটো ভালকে দি লোৱা আৰু ন।
উম উম উম মই মানে ভাবিছো। উ এনে মানে যাওৱে আমি প্ৰায়ে গৈ আছো বৰদোৱা যে। এতিয়া নতুনকে হৈছে হয়নে? নতুনকে হৈছে এতিয়া যোৱা নাই তাতে ভাবিছো মানে এণ্ট্ৰেন্স টো দি লও দি। লৈ সিফালৰ পৰা এপাক ফুৰি আহিমগৈ বৰদোৱা চাই আহিমগৈ।
হয় হয় হয় ভাল ভাল হয়। আহিব লাগে কাৰণ অ নতুন প্ৰজেক্ট এটা বনোৱা হৈছে। আছে ন বহুত ধুনীয়াকে অ হয় আহিবা। চাহি চাবা বহুত মানে জানিব লগা কথা আছে।
উম।
হয় বহুত জ্ঞান আহৰণ কৰিব পাৰিবা আহিবা নিশ্চয়।
উম যাম বুলি ভাবিছোঁ যাব লাগিব।
উম উম আহিবা আহিবা।
মানে বহুতৰ মুখত শুনিছো মানে বহুত ধুনীয়া। বোলে ইমানে ভাল লাগিছে মানে কৈছে আৰু মই বোলো ভ ভাবিছো। এণ্ট্ৰেন্স দি লও দি লৈ যায় চাই আহিমগৈ।
অ' তেতিয়া আহিবা আহিবা আহিবা চাবা। ভাল জেগা হয়। মই আহিছিলো বাৰু অ' তোমাৰ তিনিমাহ মান হৈছে। মই চাই আহিলো বাৰু জেগাডোখৰ হয় বহুত ধুনীয়া হয়। মানে তোমাৰ গুৰুজনাৰ আমাৰ শংকৰ গুৰুজন। জনাৰ লগতে ধৰা হয় নে বস্তু খিনিয় যে ইমান ধুনীয়াকে ৰাখি ৰাখিছে মিউজিয়াম কৰি পেলাই ভাল লাগিছে আৰু দিয়াচোন। চৰকাৰক সেইটোক মানে সেইটো পক্ষে ধন্যবাদ দিব লাগে হয় নে নহয়। হয় হয় সেইটোয়ে আৰু। ধুনীয়া লাগে মানে পৰিৱেশটো বহুত ধুনীয়া মানে। গ'লে মানে মন মন প্ৰাণ শান্ত হৈ যায় মানে বহুত।
হয় দিয়া দেখিছো বাৰু তেনেকে মানে ফেচ ফেচ টো ফেচ যাই পোৱা নাই আজিলৈকে এনে যাওঁ‌। এনে এইখন পুৰণা খনতে যাওঁ‌। নতুন খন যেতিয়া বনাই আছিল তেতিয়া সোমাবই দিয়া নাছিলে।
দিয়া নাছিলে হয় হয় হয়। অ' কেইদিনমানৰ আগতহে মুকলি
উম উম কেইদিনমানৰ আগতহে মুকলি কৰিছে।
হয় হয়। ফেব্ৰুৱাৰী দুই তাৰিখৰ পৰা কৰিছেহে মোকলে হয় হয় হয়। সেইটোৱে আৰু ভালো লাগে দিয়াচোন ন। আমাৰ অসমৰে গৌৰৱ। এতিয়া ধৰা বাহিৰৰ পৰাও আহে মানুহবোৰ। ভ্ৰমণ কৰিবলৈ তাৰপিছত বস্তুটো চায়হে হয়।
এতিয়া চোৱা তোমাৰ আমাৰ এতিয়া অসমখনত কিমান চাব লগীয়া বস্তু।
বহুত আছে বহুত আছে হয়।
এতিয়া ইমান ধুনীয়া ধুনীয়া নিউ নিউ প্ৰজেক্ট বিলাক বনাইহে আছে এতিয়া আৰু লঞ্চ হ'বই বেছি দিন নাই আৰু তোমাৰ শুনা কাপোৰত এইটো ছায়ন্স মিডিয়াম নে মিজিয়াম নে কি? সেইটো হেৰি হৈছে নহয় অ' মিউজিয়াম সেইটো হৈছে নহয় সেই টো বোলে ভাল লাগে বোলে। ইমান ধুনীয়া বোলে ভিতৰতো সোমালে মানে গোটেই মানে চাইসৰ কথা মানে গম প
হয় মই ম
নাই নাই। মই যাম যাম মানে মোৰ কথা বতা হৈ আছে যাম যাম বুলি। এতিয়া যাব পৰা নাই। এতিয়া এনট্ৰেঞ্চো আহি আছে এনট্ৰেঞ্চ ব দিব লাগিব।
হয় হয় হয়। পঢ়াৰ আগত ফাৰ্ষত পঢ়ি কৰি লোৱা তাৰ পিছত ঘুৰা পকা হয় নে নহয়? হয় পঢ়াটো ফাৰ্ষষ্টত ঠিকে আখা তাৰ পিছত আৰু এইবিলাক হয় সেই আৰু ভাল লাগে দিয়াচোন ন। আমাৰ অসমলে যে বাহিৰৰ পৰা মানে আহিলে যে কিবা এটা চাবলে যে মানে বহুত জেগা আছে এতিয়া হয় ন। চৰকাৰখনে বহুত খিনি কৰিছে ভালো লাগিছে দিয়াচোন। হয়নে নহয়? সেইটোৱে আৰু ভাল লাগিছে। তাকে বাকী কি কৰি আছা এনে তুমি?
বাকী এনে এতিয়া এনে আছো মানে তোমাৰ কাৰেণ্টটো গ'ল। মই ভাবিছো অলপ প্ৰিপাৰচন কৰো আছো মানে কি হল কি হৈছে জানানে? বেলেগৰ কাৰণে ইমান প্ৰব্লেম কৰি থাক তোমাৰ মেথছ খিনি কাৰণে অলপ মানে ডাউট হৈ আছে। তাকী বো ক্লিয়াৰ কৰি ল বুলি ভাবি আছো কাৰেণ্টোত গ'ল।
কি ক'বা আৰু দিয়া আ বিজুলী সংগীত
অ' তেতিয়া যেনেকে আহিছে বৰষুণ মই ভাবিছো বৰষুণ পৰিবই চাগে আজি বহুত ডাঙৰ বৰষুণ পৰিব।
ন
নাই নাই নাই বিজুলী মাৰিছিল। এতিয়া নাই বাৰু পিছত কি হোৱা নাজানো ৰাতিলৈ চাগি আহিবও পাৰে।
আহিবও পাৰে হয় দিয়া। আজিকালি মানে গৰমত এ গৰমত বই এতিয়া বাহিৰতহে বহি আছো, মানে ধৰক গৰমতে। একোৱে কৰিব মন নোযোৱা হৈছে হয়নে মানুহ বিলাকৰ। মন চন বিলাকো কিবা কিবি ভাল নাই লগা হৈছে।
হয় দিয়া গৰম মানে কি। তোমাৰ কিবা এটা নহয় কিবা এটা প্ৰব্লেম হৈ থাকিলে মন ভাল নালাগে দিয়া। ন এতিয়া গৰম দিছে মানে, গৰম দিলে কেনেকে থাকিবা মনতটো ভাল নালাগিব ইয়াত।
হয় হয়, আৰু বৰষুণতো লাগে। হয় নে নহয়, বৰষুণতো হলেহে মানুহ এতিয়া খেতি বাতি কৰিবলৈও কিমান আছে হয় নে? এতিয়া বৰষুণতো হ'লেহে খেতি বাতিও কৰিব পাৰিব এতিয়া কঠীয়া চঠিয়া পেলাবলৈ লাগে।
পঠিয়া পেলাব অ।
হয়। সেইয়াই আৰু অলপ এতিয়া বৰষুণতো হলেহে কঠীয়া চঠিয়া খেতিয়কসকলো আগবাঢ়িব পাৰিব।
হম।
হয় দিয়া, সেইটো আৰু তোমালোকৰ ফালে পেলাইছে নে হয়।
আমাৰ ফালে পেলাইছে দিয়া।
অ অ অ ঠিকে ঠিকে। হওক দিয়া, আজিকালি বৰষুণৰ পৰিমাণতটো কমি আহিছে ন দি
উম বৰষুণৰ পৰিমান কমি আহিছে।। তাতে তোমাৰ এতিয়া কিমান হেৰি। হৈছে হয়নে, অসমখনত এতিয়া গছ গছনি।
উন্নতিও হৈছে যদি এটা চাইডে কাৰণ এটা চাইডে উন্ন। ক্ষতিও হৈছে এটা চাইডে ক্ষতিও হৈছে প্ৰকৃতিৰ হয়নে? ক্ষতিও আছে। সেইটোৱে গছ গছনিবোৰ কাটিছে হয়নে? তাৰ পিছত এতিয়া ধৰা। তাত এতিয়া অ গাড়ী মটৰ বোৰ বেছিকে জোৱাকে ৰৈ লৈছে। মানে জেগাতটো যিমান উলিয়াইছে যিমান বহল হৈছে মানে নহয় গাড়ী মটৰ ব। সিমান গৈছে এতিয়া ধৰ তাৰ পৰা পলিউচনো হৈছে বহুত। হয় নে নহয়? হয় হয়, সেয়াই আৰু প্ৰকৃ প্ৰকৃতিৰ এটা চৰৰ পৰা মানে অ হেৰিও হৈছে মানে দেখিবলৈ ধুনীয়া হলেও। কি হ'ল মানে গছ গছনিবোৰ হয় কাটি কুটি বিনষ্ট হৈছে।। পৰিৱেশটো' সেইটোয়ে আৰু। সেয়াই আৰু সেইকাৰণে মানুহে মানে অলপ সচেতন হব লাগে ন? গছ গজোপা কাটিছে যদিও ধৰা আৰু দুজোপা ৰুই। দিব লাগে তেনেকুৱা চাইডতে হওক বা কিবাই হওক। সেইটোয়ে আৰু। এতিয়া অভাৰ ব্ৰিজ বোৰ ডাঙৰ ডাঙৰ বনাই।
উম, অভাৰ বিজ সঁচাই ইমান ডাঙৰ ডাঙৰ বনাইছে হয়নে? এইবিলাক গছ গছনি কাটিছে। সেইবিলাকৰ কাৰণেই এতিয়া বৰষুণৰ পৰিমাণটো কমি গৈছে।
কমি গৈছে হয় হয় সেয়া আৰু। বৰষুণ পৰিমাণ কমিছে, সেইকাৰণে গছ গছনি নাইকিয়া হোৱাৰ কাৰণে। কাৰণ এতিয়া অসুবিধা। কাৰ হৈছে আমাৰ হৈছে হয়নে নহয়? সেইটোয়ে আৰু মানুহে মানুহৰ। মানে ক্ষতিও কৰিছে মানুহে মানুহৰ। প্ৰকৃতিৰ লগত হয় নে? আৰু সেইয়াই আৰু। এতিয়া মানুহৰে মানে বিপদ হৈছে।
সেইটোয়ে। সেই কাৰণেও কৈছে যে মানুহে মানুহৰ বাবে নাভাবিলে কোনে ভাবিব হয়। এতিয়া মানুহে যদি নাভাবে, এতিয়া গছ গছনি কাটিলে যে নিজৰ যে।
অসুবিধা হ'ব হয় হয়, নাভাবে নাভাবে সেইটোৱে। মানে তৎক্ষণাতে কাটি দিয়েই। এতিয়া ধৰা কিবা এখন ঘৰ এটা বনাবলৈ হ'ল কিবা এটা হ'ল তাৰ পিছত। তৎক্ষণাতে কাটি দিয়ে, গছজোপা হয় ন সেই কাটি দিয়াৰ লগতে মানে। মানুহ এটা মানে হেৰি এটা হব লাগে। সেইটো জ্ঞান আহিব লাগে যে আৰু এজোপা ৰুই দিওঁ। যে দহ যি য়ে নহক পাঁচ দহ বছৰলে সেইজোপা ডাঙৰ হ'ব। হয় নে,?
উম।
উম, সেইটোৱে সে- কিন্তু চৰকাৰে এটা পদক্ষেপ ভাল লৈছে, এই গোটৰ মহিলাসকল যোনস কল আত্ম- আত্মসহায়ক গোটৰ মহিলাসকল যে, হয় হয়, এনেকে যে গছৰ পুলি ৰোপন কৰাইছে। কিন্তু এটা প্ৰক্ষে ইহঁতে চাব গ'লে বহুত ভাল সিদ্ধান্ত লৈছে। হয় নে? কাৰণ অ'- দিছে দুই-তিনি জো পা যদিও দিছে, তাৰ পৰা এজোপাই লাগিলে বাচক। তেও মানে সেইটো ভাল হৈছে, ন'। কাৰণ উম, চবে ৰুইছে। চবে ৰুইছে। হয়নে নহয়? সেইটোৱে আৰু।
এতিয়া তোমাৰ চোৱা, গছ থাকিলে, আমাৰো মানে এতিয়া, আমি যিহেতু গছৰ মানে পৰাই অক্সিজেন পাওঁ- হেৰি পাওঁ হয় নে? অক্সিজেন পাওঁ হয় নে? এতিয়া গছ থাকিলে আমি বিশুদ্ধ অক্সিজেন পাম। মানে তেতিয়া আমাৰ উশাহ-নিশাহৰ- উশাহ-নিশাহৰ কাৰণে আমাৰ মানে ভাল হ ব। এতিয়া যদিহে তেনেকে বায়ুটো যদি বেয়া হয়, হয় নে? আমাৰো প্ৰব্লেম হয় নে? সেইকাৰণে মানে গছ ৰুব লাগে।
ৰুব লাগে - ৰুব লাগে সেইটোৱে। ৰুব লাগে। গছৰ পৰিমাণ যিমান হ'ব ন', মানুহৰ সিমানে শান্ তি হ'ব আৰু ধৰা, সেইটোৱে। সেইটোৱে আৰু। মানুহে অলপ সচেতনতা হ'ব লাগে আৰু, সেইটো ক্ষেত্ ত্ৰত, হয় নে নহয়? এতিয়াতো আমি পঢ়ি থকা ষ্টুডেন্ট যেতিয়া সেইবিলাকৰ প্ৰতি আমাৰ বেছিকে মানে হেৰিটো থাকিব লাগে। আৰু ন'? ধাউতিটো। সেইটোৱে আৰু। আমি- আমি যাতে বুজাবও পাৰোঁ বেলেগক, সেইটো অকমান আমাৰ হেৰিটো থাকিব লাগে, হয় নে নহয়?
উম - উম।
হক অ' এঘৰ মানে, অঞ্চলটোক বুজাব পাৰোঁ যাতে অ
হয় - হয় - হয়, সেইটো থাকিব লাগে। আৰু এতিয়া চোৱা নে- চোৱা, এতিয়া তুমি বুজাব যোৱা হয়নে? কিন্তু মানে যিয়ে বুজিব নহয় তেখেতে বুজিবই। তেখেতে মানি ল'ব যে, এইটো সঁচা, ভাল কথা কৈছে। কিন্তু যিয়ে নুবুজে নহয়, সিহঁতে মানে বস্তুটো দাঙি দিয়ে। বুজিছা নে? সেইকাৰণে মানে বুজাব গ'লেও বেয়া, আৰু বুজাব যোৱাটো ভালে বাৰু। অ' সেইটোৱে।
সেইটোৱে আৰু দিয়া। পঢ়াশুনাবোৰো ভালে ৰাখা ন'? তাকে এন্ট্ৰেন্ঞ্চবোৰ দিয়া। পৰীক্ষাত। শুভেচ্ছা থাকিল তোমালে। অ' ঠিক আছে। আকৌ কৰিম ফোন ন'? তুমিও কৰিবা, মইও কৰিম। খবৰ-খাতি লৈ থাকিম। ঠিকে আছে দিয়া, ন'? ৰাখোঁ। অ' - অ'।